হেল্ল'।
অ' কি কৰি আছিলা?
এ, এনে বাগৰি আছো। তুমি কি কৈছা?
এই মই পিতাই হেৰিত লৈ আহিছো। নাটকৰ কৰ্মশালাত।
অ', অ' কেইটাত শেষ হব?
চাৰে ছটাত। ছটাতো শেষ হয় চাৰে ছটাত শেষ হ'ব। এনেই আছো বোলো ফোন এটাকে কৰো। অ' খাই আহিছো। তিনিটা বজাতহে আহিছো। উম গৰমত কি খাবা আৰু দালি।
অ'।
ভাজি বনালো মিক্স ভাজি এখন আৰু।
দুইটাই আহিছে নে, নে ডাঙৰ ডাই থৈ গ'ল।
ডাঙৰডা আহিছিলে। বেলেগ কাম এটাৰ কাৰণে গৈছে।
অ' আকৌ ডাঙৰ দাই লৈ যাব?
অ' লৈ যাব মোক থৈ গৈছে আৰু।
উম উম। কেইটা বজাত আহিছা?
তিনটা পোন্ধৰ মানত আহিছো। তিনটা বজাতে হয় আজি অকণ দেৰি হৈছে এয়া হেৰি ওচৰতে হেৰি পাতিছে যে। সিহঁতৰ হিমাংশুহতৰ মণিকোট গোসাইইঘৰৰ প্ৰতিষ্ঠাত
অ'।
সে দেৰি হ'ল মানে, আকৌ মই মিটিঙৰ পৰা আহি পোৱাও দেৰি হ'ল।
কিহৰ মিটিং আছিলনো তোমাৰ?
এই কিবা গোটৰ হেৰি ভেৰি আধাৰ কাৰ্ড ভেৰিফিকেশন।
অ', অ' অ' কে ৱাই চি যে?
অ', কে ৱাই চি জমা দিব।
সৈদিনাখন কৰিলে বাৰু।
অ', অ'।
আৰু এজনী নে দুজনী আছে কেতিয়াকৌ কৰিব আৰু।
ছিলো যে দুজনী চাগে। অ দুজনী থাকিলে দুজনী নাথাকে সেইকাৰণে
অ', সেই কাৰণে আমাৰ আমাৰ এজনী তেজপুৰত আছে গৈ সইনাখন খবৰ দিলো আহিব নোৱাৰিলে, আজি আজি মানে আকৌ বিহু মিটিং আছে যে মাতিছিলে আকৌ আজি যাবই নোৱাৰিলে, তাই নাহেই আকৌ তেজপুৰৰ পৰা হা। কি ক কৰিব অ' আজি লাজ দেত।
উম।
এতিয়া গোটটো কাৰণেহে অসুবিধা হয় ধৰি লবা ন'।
অ'।
সেইকাৰণে।
আমাৰো তথাপিও এজনী বাকী আছিলে আহিলে নাই জানো?
অ'।
কৰিলে কৰিব। যিখিনি নকৰিলে তাই ৰৈ যাব উম। উম।
সেইটোয়ে গৰম কেনেকুৱা টাউনত?
এই বহুত।
ইমান ৰত দিছে আজি বা।
আৰু দুবাৰ সময়লৈকে হেৰিয়ে আছিলে। ৰ'দ-চ'দ নাছিলেই বেছি। বৰষুণ দিব বুলিয়ে ভাবি আছিলো। নাই-নাই। বৰষুণ দিব বুলিয়ে ভাবি আছিলো কিন্তু এতিয়াহে একে ইমান ৰ'দ দিছে গৰমত। উম!
ৰ'দ শেষেই হোৱা নাই।
শেষেই হোৱা নাই ক'ত শেষ হ'ব এতিয়া আহিছেহে। ভাদ মাহত। নাই। ক'ত ভাদ মাহে হোৱা নাই, আহিনৰ মাহ সোমাব।
শাওণ না
শাওণৰ মাহ নাই সোমোৱা সোমাব চাগৈ আৰু। আজি হেৰিৰ চৈধ্য এই কাইলৈ, পৰহি মানৰ পৰা সোতৰ তাৰিখমানৰ পৰা হ'ব নেকি।
অঁ-অঁ-অঁ। মই ভাবিছোঁ সোমালে নে নাই? অসমীয়া কেলেণ্ডাৰ নাই যে।
অঁ! মইও তাকে ভাবি আছো। এইখিনিত আমি যাওঁতে এতিয়া বাটত দেখি গৈছোঁ মানে কলেজৰ ওচৰতে। হেৰি এই ভলবমৰ হেৰি মাৰি থৈ দিছে। বোলো সোমালেই নে শাওণৰ মাহ। সোনকালে যাওক দিয়া গৰম মাহকেইটা।
উম! কেইটা আহি যাওক থাকি ভাল শান্তি।
উম!
সেইটোৱে
তথাপিও অকণ শান্তি।
অঁ! তোণ নহ'লে ইমান গৰম অউ নগাঁও টাউনতো আৰু গছ-গছনি নাই আৰু গৰম লাগে চোন।
উম।
এই এটিবি কলেজত এতিয়া হেৰি গছ-চছ আছে নহয় ন?
অঁ! ধুনীয়া ইয়াত থাকি ভাল লাগে আকৌ।
উম! তুমি অকলে বহি আছা নে কোনোবা আছে? অঁ!
এইয়াত ঢেৰ মানুহ থাকে।
মানে কলেজ নহলেও এইবিলাক কাম চলিয়েই থাকে যে ন?
অঁ! কিবা কাম কৰি থাকে, হোষ্টেলত ল'ৰা-ছোৱালীবিলাক আহি থাকে। অহা যোৱা কৰি তাৰপিছত এন চি চি শিকাই আছে। অঁ! হেৰি পোন্ধৰ আগষ্ট আহি আছে যে। অঁ! পোন্ধৰ আগষ্ট আহি আছে যে এন চি চি শিকাই।
উম।
ইয়াত থাকিলে ভাল লাগে।
সেইৰিত অঁ! নিজান হৈ নেথাকে আহ ইফালে-সিফালে মানুহ থাকেই। এতিয়া কি ছটাত সি শুব।
অঁ! ছটাত। কালি ছটাতে শেষ হ'ল? এনেই চাৰে ছয়টাত শেষ হয়। আজি পৰা নাটকখন আৰম্ভ কৰাৰ কথা। নাটক আৰম্ভ কৰাই নাই নহয়।
উম
নাটক আৰম্ভ কৰিলে অকণ দেৰি হ'ব।
আহ‌ '
আজি কালি মানৰ পৰা নাহোও চাগে দেৰি নাটকখন আৰম্ভ কৰোঁতে দেৰি হ'ব যে।
কিমান দিনলৈকে আছে নাটকৰ সেই তাত? পিতাই।
এ ঊনত্ৰিশ তাৰিখলৈ অ, ' ঊনত্ৰিশ তাৰিখে শেষ হব। উম, এ হেৰি পাতন হা
পিতাই চোন এদিনহে চোন ছুটি পোৱা নাপাব
অঁ, এদিনহে পাব। হেৰি চিনি পোৱা নাই এই কিবা গছত এই এ ডি বি কলেজতে দেখিছোঁ দেই। তামোলৰ নিচিনা লাগি আছে। কিন্তু তামোল হয়নে নহয় বাকলিখিনি কিন্তু নহয়। পকি পকি সৰি আছে মই তাক গছকি বগীৰ পুলি নেকি নহয় নহয় ডাঙৰ ডাঙৰ। এই পাতকেইটা কেনেকুৱা জানা খেজুৰৰ পাতৰ নিচিনা।
এইটো কিবা ফলে নে কি বাও আকৌ।
লাগি আছে তামোলৰ নিচিনা লাগি আছে ঢেৰ মই তামোল বুলি ভাবিছো। কিন্তু কিন্তু তামোল নহয় খেজুয়ে নে খেজুৰও নহয়। তামোলৰ নিচিনা গছডাল। গছডাল নাৰিকল গছৰ নিচিনা গুৰিটো ডাঙৰ পাতকেইটা কেনেকুৱা। খেজুৰ গছ যে খেজুৰ।
আৰু কিবা এটা বেলেগ তামোল থাকে নহয় সেইতো নেকি বাও?
মোমাই তামোল টকো তমোল সেয়া হে নেকি।
সেয়াহে নেকি টকৌ তামোল নে মোমাই তামোল বুলি কয় যে।
অহ মই নহয় মোমাই তামোল চিনি পাওঁ এডাল টকৌ তামোলহে নেকি। এই ডাঙৰ ডাঙৰ খিলা সুধিব লাগিব চিনি পায় নে নাপায়। অ, ' মই এটা গচকি দিছো মানে এই হেৰি যে বাকলি খিনি।
উম, এৰি গৈছে পকিছে।
কে পকা প অহ পকা আগে ধুনীয়া আমৰ নিচিনা পকি আছে।
অ, ' হয় তেনেহলে।
কি তামোল জানো মই সদায় চাম চাম বুলি ভাবোঁ মানুহ বহি থাকে। এতিয়া আজি ওচৰত গৈ চাবলৈ আহিছোঁ সেইকাৰণে।
হুম ডাঙৰ দাক সুধিলে গম পাবা।
অঁ, মানুহ বহি থাকিলে ভাল নালাগে নহয় ওচৰত গৈ চাবলৈ।
উম, ডাইৰেক্ট ঘৰত যাবানে বজাৰ চজাৰ আছে?
বজাৰ চজাৰ নাই। কৰিবলৈ এই আছিলে কাম এটা। কামটো হ'ল মানে কৰি পেলাই আহিছোঁ আও ইয়াতে এই গৰমত আহিবলৈ এলাহুহে লাগে কিন্তু এতিয়া
এই কাপোৰ কানি পিন্ধি একে গৰমত।
অহ।
এলাহুহে লাগে।
ত আকৌ ওচৰত সেই জেনেৰেটৰ মাতটো ডিঙি মূৰ চো বিষাই যায়গৈ যে সেই তাত। কৰিবলৈ ঘৰযাওঁ তাতে অকণ শান্তিয়ে থাকিম গৈ আও।
অ ঘৰত এনেহে থকা হয় আকৌ
অঁ কামটো হ'ব। কামবোৰ কৰি লৈ পেলাই ঘৰতো হেৰি নাথাকে এইখিনি বাহিৰত বহি থাক গছৰ তলত বহি থাকিলেও ভাল লাগে ঘৰত ভালকে নেটৱৰ্কও নাপায়
উম মই ৰাতিপুৱা যে পাতিছিলো নেটৱৰ্কতটো মই ভালকে নাপায়
হে ধুনীয়া
উম
ঘৰতেই হেৰিটো কৰি গেটৰ পৰা হেৰিখিনি কলেজ পোৱালৈকে ধুনীয়া গছৰ ছাঁ পৰি আছে যে
উম
ভাল লাগে এই সিফালে গৈছিলোঁ হেৰি আছে প্ৰিঞ্চিপাল ছাৰ আছে যে ইফালে গুচি আহিছো
অ
প্ৰিন্সিপাল ছাৰ থাকেই মানে ইয়াত
উম
অঁ ভাল নালাগে নহয় প্ৰিঞ্চিপাল ছাৰৰ আগত কথা পাতি থাকিবলৈ
উ ছাৰ কলেজৰ
অঁ কলেজত প্ৰিন্সিপাল ছাৰ থাকেই মানে ইয়াত কামত লগাই আছে যে হেল্ল ইয়াত ফেনৰ বতাহ নাথাকিলেও বৰ ধুনীয়া
পৰিৱেশ পৰিৱেশটো থাকিয়ে ভাল লাগে আৰু ঠাণ্ডা ঠাণ্ডা লাগে
ভাল লাগে অ সোমাই অহাৰ লগতে মানে গছ গছনি ছাঁটো পোৱা যায় যেতিয়া
সেইটোতো সেইকাৰণে গছ গছনি ৰুব লাগে ছাটো থাকিব লাগে বত বতাহ চতাহ মাৰি থাকে তেতিয়াহে শান্তি লাগে
আজিকালি কম গছ গছনি কটা গৈছে নেকি
বা নগাঁৱত মেইন টাউন খনত নায়েই এতিয়া কলেজত আছে কাৰণে হে
আগতে এইখিনি মৰিগাঁও চণ্ডীগেটত ডাঙৰ গছ এডাল আছিলে সেই গছডালো নাই অঁ আগতে এই বৰদালে গ'লে ইমান গছ পোৱা যায় গছ গছ এডাল নাই এতিয়া গছ ৰুই দিলে হ'ব ৰাস্তাটো বনোৱা ইমান দিন হ'ল গছ ৰুই দিয়া হয় এতিয়া ডাঙৰ হ'ল হয়
ডাঙৰ হল হয় অ সেইকাৰণে গৰমত তাপ বিলাক বেছি হৈছে নেকি চবতে যে কাটিছে গছবিলাক
সেইকাৰণে গছ থাকিলেহে বতাহ মাৰিব হয়নে নহয়, এতিয়া যি অকণ যি দুডাল গছ আছে সেইকেইডালৰ পৰা কি আহিব গৰম বতাহটোৱেতো আহিব মানুহৰ সেইকাৰণে বেমাৰ আজাৰো বেছি হৈছে গৰমত
যা বছি তিয়হ
থাকিবলৈ অশান্তি আগতে বোলে আমাৰ পিছফালে এতিয়া এই গছৰ ছাঁতে অকণ বহোঁ
উম
ত বহি ভাল লাগে পিছফালে বাঁহখিনি আছে কাৰণে অঁ এতিয়া উম আগতে বৰদোৱাত গ'লে ভাল লাগে গোটেই গ ৰাস্তাটো আমাক ঘৰলও
এতিয়া এই নতুনকে যে হেৰি ক্ষেত্ৰতো বনাইছে
অ তাততো গছ এডালো নাই বা এই ৰ'দত তুমি যাব নোৱাৰা নহয়
নোৱাৰি নোৱাৰি
লাগে সন্ধিয়া সময়ত যাব লাগিব এনেচ
অ গ'লে সন্ধিয়া সময়ত যাব লাগিব এই গৰমত মানে ৰ'দত গৈ লাভ নাই আৰু বোলে এনেকুৱা আবেলি সময়ত ছাহ তেনেকুৱা সময়ত পাৰি য়া আবেলি সময়ত
নহ'লে ঠাণ্ডা দিনত ঠাণ্ডা দিনত গ'লে ভাল আৰু তেতিয়া তুমি যোৱা নাই ন তাত? এবাৰ আহোতে যাব পাৰিলা হয়, আমি গ'লোঁ এদিন অঁ আমি গৈছিলোঁ যোৱা দিনাখন যেনিবা ভাগ্য ভাল সেই নাই।
ৰ'দো নাই বৰষুণো নাই, তেনেকুৱা টাইপৰ হৈ থাকে কিন্তু মোৰতো সেই গাটো ভাল নাছিলে যে অ গাটো ভাল নাছিলে যে তেনেকেই গ'লোঁ সিমান মানে ভাল নালাগিলে আকৌ এদিন যাব লাগিব এই পিতাই উৎপাততে গ'লোগৈ ল'ৰা ছোৱালীখিনিক মানে সিহঁতে উম অকণি মেলা ল'ৰা ছোৱালীখিনিক মানে গুৱাহাটীত নিছিলে আকৌ তাক অকলে গুৱাহাটীত পঠিয়াবলেও ভয় লাগে নহয় পিতাহঁতৰ তাৰপিছত তাক ক'লো যাব নালাগে দিয়া আমি ব অঁ আমি বৰদোৱালৈকে যাাম সেয়ে তাক মনটো হেৰি ভাল কৰিবলৈ তাৰ মনটো বেয়া লাগে নহয় যিমানে নহওক উৎপটীয়া ল'ৰা ছোৱালী লগৰখিনি লগত লগ পালে কিমান চম্ভালিব ডাঙৰ মানুহ কেইজনে ভয় লাগে নহয় অকলে এবাৰো ক'তো পঠোৱাই নাই য'ত গৈছো ঘৰৰ মানুহৰ লগত
উম উম অ তাক অকলে পঠাবলগীয়া হোৱা নাই ন নহয় এতিয়া বয়সো হোৱা নাই ন গাৰ্জেন যাবই লাগে য'তে যাব লাগে
গুৱাহাটীত বহুতবাৰে লৈ গৈছোঁ তাক চিৰিয়াখানা চাবলৈ কলাক্ষেত্ৰত তেনেকৈ দেখুৱাবলৈ আকৌ এবাৰ চহী এই ডাঙৰ ডাঙৰ কিবা কামৰ কাৰণে গৈছিলোঁ গুৱাহাটীত তেতিয়া যাওঁতে শ্বহীদ স্মাৰ্ট ক্ষেত্ৰ যে
অ অ
তাত বনাই আছে সেইখিনিও দেখুৱাই আনিলোগৈ তেতিয়া গাড়ী ভাড়া হৈ যোৱাৰ কাৰণে আগ
উম
ডাঙৰ বা লগত তেতিয়া গৈছোঁ তাক নিছোঁৱেই চিৰিয়াখানাত দুবাৰ তিনিবাৰ মান গৈছে সি হ'লেও মানে এতিয়া ডাঙৰ সোৱাদ মানে যোৱা নাই যে ডাঙৰ সোৱাদ এবাৰহে গৈছে তেতিয়া সৰুতে গৈছে সি বুজি পোৱা হোৱা নাই তেতিয়া বেছি এতিয়া বুজি পোৱা হৈছে ন
অ
এতিয়াে মানে সি লগ ধৰি আছে আও তাৰকা গৃহ কিবা কিবি এইবিলাক চাবলৈ ছায়ন্স চিটি চাবলৈ যায় মানে তাকে বোলো ৰ'বা হেৰি হৈ লওক নাটক শেষ হৈ লওক নাটকৰ কৰ্মশালা তেতিয়া লৈ যাম আৰু এদিন
অ
নিলে তেতিয়াত আও ভাল লাগিব মনটো।
উম।
হ'ব দিয়া ন
অ অ হব দিয়ক।